হেল্ল', হয় শুনিছেনে, হয় নমচ হয়- হয়, নমস্কাৰ।
হয়, আপুনি ব্যস্ত আছে নেকি।
অ', বিশেষ, হয়-হয়, ব্যস্ত নাই দিয়ক, কওঁকচোন।
অ', অলপ মই ভাবি ছিলোঁ কি মাৰ আমাৰ যিবোৰ অসমৰ ফল-মূল বা শাক-পাচলি এইবোৰৰ গুণাগুণৰ বিষয়ে অলপ আলোচনা কৰিবলে ফোন কৰিছিলো।
অ', হয়-হয়, নিশ্চয় পাৰিব, । উম, হয়, উম, হয়। হয়, হয়, আছলতে ফল-মূলত আমাৰ বহুত ধৰণৰ পু অ হয়- হয়, কওঁকচোন।
হয়
হয়।
নাই আপুনি কওঁক।
হয়-হয়, ওচৰত অ', হয়, ফল-মূলত আচলতে আমাৰ বহুত পৰিমাণৰ ভিটামিন থাকে, যেনে ভিটামিন ভিটামিন ই, ভিটামিন এ আৰু যি আমাৰ শৰীৰত আছে ৰোগ প্ৰতিৰোধকৰ ক্ষমতা বৃদ্ধি কৰে, বেমাৰ-আজাৰৰ পৰা বচাই ৰাখে। আচলতে, গতিকে আমি অ', যোনটো বতৰত অ', ঋতু ঋতুত আচলতে যি ফল পোৱা যায়, যেনে এতিয়া গৰমৰ দিন। এতিয়া আম, কঁঠাল, তৰমুজ আদি। পোৱা যায়, আৰু ঠাণ্ডা দিনত যেতিয়া যেনেকে আপোনাৰ কমলা, আপেল সেইবিলাক আচলতে বে ছিকে খালে আমাৰ প্ৰাকৃতিক ভাৱে আমি আমি সতেজতা আৰু গুণাগুণ পাওঁ আৰু। সেনেকুৱা আৰু গতিকে ফল-মূল, হয়। এনেকুৱা ধৰণৰ বতৰৰ ফল বতৰত খাব পাৰিলে খুবেই ভাল আৰু। আমাৰ শৰীৰৰ কাৰণেও ভাল আৰু আমাৰ ফল-মূলটো খাই ভালেই লাগে। আৰু ফলৰ যোনটো ৰজা আমক কোৱা হয় আৰু আমটোটো খুব ধুনীয়া লাগে, আম আপুনি পকাটো খাব পাৰে, কেঁচাটো খাব পাৰি, আপোনাৰো নিশ্চয় প্ৰিয়।
খায়।
অ'।
অ', ধৰি লওঁক আমাৰ বিভিন্ন ফলৰ বিভিন্ন গুণাগুণ থাকে, যেনে ধৰি লওঁক আমাৰ বেল। অ', যিটো আমাৰ অকল বছৰৰ এটা সময়ত আহে। বেল খালে যেনেকৈ আমাৰ পেট ঠাণ্ডা হয়, বা আমাৰ শৰীৰৰ কাৰণেও ভাল বুলি কোৱা হয়। যিহেতু আমাৰ পেটটোৱে মেইন হয় আমাৰ শৰীৰৰ কাৰণে, ত' বেল খালে আমাৰ পেটটো ঠাণ্ডা পৰে বুলি কয়, আৰু তাৰ লগতে বিভিন্ন ধৰণৰ ফল-মূল ধৰি লওঁক বতৰৰ ফল আমি বতৰত খাব লাগে, আৰু কল খালে ধৰি লওঁক যেনেকৈ আমাৰ শৰীৰলে শক্তি যোগান ধৰে, বা পটাছিয়াম থাকে কলত, যিয়ে মানে হৃদয় আৰু পেশী সুস্থ কৰি ৰাখে। আৰু হজম শক্তি উন্নতি কৰে, অ', ঠিক তেনেকৈয়ে আমাৰ অ অমিতা ধৰি লওঁক অমিতা ভিটামিন এ আৰু চি সমৃদ্ধ থাকে। আৰু হজম শক্তি বৃদ্ধি কৰে, আৰু আমি এনেই আমাৰ ককা আইতা বোৰে কৈছে পকা আমিতা খালে আমাৰ পেট চাফা হয়, তেনেকৈয়ে অ যিহেতু প্ৰতিটো আমাৰ শৰীৰৰ অংগ বোৰৰ ভিতৰত আমাৰ পেটটোৱে মেইন হয়। অ', পেট আমাৰ ভালে থাকিলে আমাৰ গোটেই সৰু-সৰু মন, মগজু সকলো ভালে থাকিব পাৰে। আৰু অমিতা আচলতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায়, আৰু কু আৰু ছালৰ বাবে উ উপযোগী হয়, সেইবাবে আমাৰ অ পকা অমিতাৰে বা অমিতাৰ যিটো গাখীৰ থাক কে সেইটোৰে, বা অমিতাৰ কুমলীয়া পাতেৰে বা পকা অমিতাৰ যিটো আমাৰ অ', পেষ্ট বনাই পেলাই এইটো। আমাৰ বিভিন্ন ক্ৰীম বা বিভিন্ন অ', আমাৰ ছালৰ অসুখ বা ছালৰ কিবা সমস্যা হ'লে আমি ব্যৱহাৰ কৰিব পাৰো। অ' অমিতা আচলতে বহু উপযোগী হয়, অকল খোৱাৰ লগতে নহয়, পকা অমিতা আমি আমাৰ ম মুখত লগাব পাৰো, ছালত লগাব পাৰো, আমি ক্লিনজাৰ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো। আৰু তাৰ লগতে অ', তাৰ পৰা বহু ধৰণৰ ঔষধি গুনো থাকে। অমিতাৰ যিটো আমাৰ অ গাখীৰ থাকে, তাৰ পৰা আমাৰ আ এই এতিয়াতো চাইনা বা বেলেগ দেশবোৰতো আমাৰ বহুত ধৰণৰ অ', বস্তু তৈয়াৰ কৰা হয় আমাৰ গাত। লগোৱা মুখত লগোৱা। তেনেকে অমিতাৰ পাতৰ যিটো কুমলী পাত, সেইটোৰো বহুত গুণাগুণ আছে বুলি আমি জানিব পাৰো। তাৰ লগতে যিটো আপুনি ক'লে আম, আমত আচলতে ভিটামিন এ আৰু চি অ', মানে আছে আৰু শৰীৰৰ ক্ষমতাও বৃদ্ধি কৰে, কাৰণ চি ভিটামিন চি আমাৰ শৰীৰৰ কাৰণে বা আমাৰ ছালৰ কাৰণে বহু উপযোগী হয়। যিকোনো ফল ধৰি লওঁক যিবোৰ ফলত আমাৰ ভিটামিন চি পোৱা যায়, সেইবোৰ ফল আমাৰ এনেও আমাৰ মুখমণ্ডল বা আমাৰ ছালৰ কাৰণে বহুত ভাল বুলি কোৱা হয় আৰু ৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰু চকু সুস্থ ৰাখে আচলতে, আমি বহুতে আম খাওঁ যদিও আমি আমৰ কিছুমান গুণাগুণ বোৰ আমি নাজানো, আমৰ আমত আ আম আচলতে আমাৰ লৈ শক্তি যোগোৱাৰ লগতে আমাৰ চকুও সুস্থ কৰি ৰাখে, আৰু আম আচলত তে আমি অকল চিজনতে নহয় আমাৰ অ কোমলী যিটো আমাৰ আম থাকে সেইয়াৰ পৰা আমি আচাৰ তৈয়াৰ কৰি পেলাই তিনি চাৰি বছৰলৈকে আ ভাল সংৰক্ষণ কৰি ৰাখি পেলাই আমি খাব পাৰো, আৰু অ যিহেতু গৰমৰ দিনত আমাৰ আ বহু ধৰণৰ সমস্যা দেখা দিয়ে বা আমাৰ ভাত খাবলে মন নাযায় বা আমাৰ আ ভাত খোৱাত কিছুমান সমস্যা আহে। আৰু কিছুমান অলপ চলপ এনেকৈ অ', শৰীৰ গৰম হ'লে বা জ্বৰ হ'লে তেতিয়া আমি আমৰ আচাৰ খাব পাৰো, তাৰ লগতে আম আমি পকাই পেলাই খাব পাৰো, কেঁচাই খা খোৱাৰো বৰ জুতি আছে। আৰু তাৰ লগতে আমি আমৰ জুচ বনাই পেলাই খাব পাৰো, যিটো আমাৰ ৰস বনাই পেলাই খাব পাৰো।
হয়- হয়- হয়- হয়।
তেনেদৰে আমি আমৰ আমেৰে আমি ক্ষীৰ বনাই খাব পাৰো, আমৰ আচলতে বহুত ধৰণৰ আমাৰ আ ব্যৱহাৰ কৰিব বা বহুত ধৰণৰ ব্যঞ্জন আমি প্ৰস্তুত কৰিব পাৰো। অ', আম আচলতে অ', টেঙা ফল যদিও গা খীৰৰ লগত আমি ক্ষীৰ বনাব পাৰোঁ বা বিভিন্ন ধৰণৰ আমি ব্যঞ্জন বনাব পাৰোঁ, কেক বনাব পাৰোঁ।
হয়- হয়।
আৰু যিটো আমৰা, যিটো আমি ইংৰাজীত হওঁক প্লাম বুলি কওঁ, সেই আমৰাত আচলতে প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যি আমাক হজমত সহায় কৰে আৰু বহুত প্ৰচুৰ পৰিমানে আইৰণ থাকে আচলতে আমৰাত। আৰু অ', শৰীৰত সতেজ কৰি ৰাখে আৰু তাৰ লগতে আমাৰ আমল খি যিটো সকলোৰে প্ৰিয় বা অকল আমাৰ অসমত বুলি নহয় দেশ বিদেশত ত' আমাৰ আমলাৰ বহুতো মানে পপুলাৰিটি আছে। আৰু আমাৰ বিভিন্ন ঔষধি গুণ বা আমাৰ ছালৰ কাৰণে বহুত ভাল। অ', ভিটামিন চি আচলতে ৰক প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, চুলি আৰু ছালৰ কাৰণে ভাল, হজম শক্তি উন্নত কৰে আৰু যেনেকে মই ক'লো আমাৰ প্ৰায়বোৰ অ', ফলতে আমাৰ ভিটামিন চি পোৱা যায় আৰু ভিটামিন চ যি আচলতে আমাৰ ছালৰ কাৰণেই বিশেষ কৈ ভাল আৰু আমি তিয়ও খাব পাৰো। তিয়হ আচলতে শৰীৰ ঠাণ্ডা কৰি ৰাখে বা পানীৰ যিমান খিনি অভাৱ হয় আমাৰ শৰীৰত সেই অভাৱখিনি আচলতে তিয়হে পূৰণ কৰিব পাৰে। আৰু অজন নিয়ন্ত্ৰণ কৰাতো অ সহায় কৰে। আৰু ছাল সতেজ- সতেজ আৰু সুস্থ কৰি ৰাখে। ধৰি লওঁক কিছুমান মানুহৰ আমাৰ অ ওজন বৃদ্ধি হয়। তেতিয়াও আমি অ ভাতবোৰ বহুত বেছ মানে ভাত তুলনাত আমি অ তিয়হ খাব পাৰো, বা নেমু টেঙা, নেমু টেঙাটো আচলতে আমি সকলোৱে জানো যে ভিটামিন চি ৰে সমৃ ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে, হজম শক্তি বঢ়ায়, তেজ সতেজ কৰা আৰু যদি আমাৰ শৰীৰত আচলতে কয় যে আমাৰ এটা মানি চলা আছে যে, শৰীৰত কাটা চিঙা হ'লে মানে টেঙা খাব নালাগে বুলি। কিন্তু আমি দেখা পাওঁ বিভিন্ন ধৰণৰ অপাৰচন ডাঙৰ- ডাঙৰ অপাৰচন কৰিলেও আচলতে ডক্তৰবোৰে আমাক অ নেমু টেঙা খাব দিয়ে, আমি বহুতে ভয় কৰি পেলাই নাখাওঁ পকিব বুলি, কিন্তু আচলতে নেমুত এনেকুৱা এটা আ বস্তু থাকে, যিটো পদাৰ, যিটো আমি মানে ষ্ট্ৰং পদাৰ্থ বুলি ক'ব পাৰো, মানে বিৰা শক্তিশালী পদাৰ থাকে, যদি আমাৰ গাত ঘাও বা ছাল কটা চিঙা হয়, আচলতে নেমু টেঙা খালে বহুত সোনকালে শুকাই দিব পাৰে সেইটো।
হয়-হয়, এতি নিচিনা কাম কৰে আৰু।
হয়, হয়- হয় আৰু আমাৰ শিলিখা। শিলিখা আমাৰ হজম শক্তি উন্নত কৰে আৰু আমাৰ শৰীৰত বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰে। আৰু আচলতে শিলিখা আয়ুৰ্বেদিক ঔষধ হিচাপেও বহু অ ভাৱে ব্যৱহাৰ কৰা হয়। বাৰু মই বিভিন্ন ফলৰ কথা ক'লো, আপুনি বাৰু অকমান শাক পাচলিৰ কথা ক'ব নেকি।
হয়, আমাৰ শাক পাচলিতো বহুখিনি গুণাগুণ আছে। যেনে আমাৰ ভেদাইলতা-ভেদাইলতা যেনেকে আপুনি ক'লে যে ফল মূল কিছুমান খালে আমাৰ পেট ভাল হয়, ঠিক এনেদৰে ভেদাইলতা যদি আমি কেঁচাই খাব পাৰোঁ বা ভেদাইলতাৰ খুব ধুনীয়া বৰাও বনাব পাৰি। এইবিলাক আচলতে খালে আমাৰ পেটৰ বহুত পেটৰ কাৰণে বহুত উপযোগী, আমাৰ হজম শক্তি বৃদ্ধি কৰে। আমাৰ যদি কিছুমান পেটৰ প্ৰব্লেম থাকে, সেইবিলাক নাইকিয়া কৰে, ঠিক তেনেদৰে আপোনাৰ মানিমুনি আছে, ৰাতিপুৱা ভাগত যদি আপুনি অ খালি পেটত মানিমুনিটো খাই দিব পাৰে। তেনেহ'লে আমাৰ যোনটো পেটৰ গেছ থাকে, সেই গেছবিলাক আচলতে বাহিৰ-বাহিৰ হৈ যায় বা গেছ গেছ আৰু নহয় আৰু সেনেকুৱা আৰু। আৰু পেটৰ কাৰণে বহুত উপযোগী, ঠিক তেনেদৰে আপুনি নৰসিংহতো খাব পাৰে নৰসিংহ আপুনি নৰসিংহ আচলতে ধুনীয়াকৈ আপুনি নৰসিংহটো ধুনীয়াকে পাতটো ছিঙিলে, তাৰ পিছত বেচন অলপ সানি পেলাই ভাজি পেলাই খালে খুব ধুনীয়া লাগে, বা আপ আপুনি দালি বনাইছে, দালিত কেইটামান যদি নেমুটেঙাও ছিটিয়াই দিয়ে, সেনেকেও খাই ভাল লাগে। বা কেতিয়াবা মাংসা ন মাংস বনালে, তেতিয়া মাংসটো আচলতে মাছ মাংসটো দিব পাৰি আৰু ন-ন এ আপোনাৰ নৰসিংহৰ পাতটো।
হয়।
তাত হয়, খোৱাৰ লগতে খোৱাত খাইতো ভাল লাগে বাৰু। কিন্তু বহুখিনি গুণাগুণ আছে আৰু ঔষধি গুণাগুণ সেই গুণাগুণ খিনি আমাৰ দেহত কামত লাগে আচলতে এইবিলাক।
আচলতে আমাৰ প্ৰকৃতি হয়, আপুনি আমাৰ প্ৰকৃতিয়ে আচলতে আমাৰ বহুখিনি ধৰণৰ অ ফল ফলৰ লগতে শাক পাচলি দিছে, এনেকুৱা-এনেকুৱা বস্তু দিছে য'ত বহুত গুণাগুণ আছে, সেইবিলাক যদি আমি ধুনীয়াকৈ সেৱন কৰি থাকো, আমি কিন্তু এনে বাহিৰা ঔষধ বিলাক নাখালেওঁ হ'ব।
হয়- হয়- হয় আৰু শাক বুলি কোৱাত তে মোৰ মনত পৰিল যে আমাৰ ব্ৰাহ্মী শাক আছে, যিটো আমি আমাৰ অসমত প্ৰচুৰ পৰিমানে পোৱা যায়, সেইটোও আচলতে আমাৰ আ বহু ধৰণৰ আমাৰ উম ঔষধি গুণত ঔষধ বনোৱাত বা ব্যৱহাৰ কৰিব পাৰে আৰু ধৰি লওঁক আমাৰ ঔষধি গুনো থাকে, আ যিটো আমি খালে আমাৰ ব্ৰেইনৰ কাৰণে ভাল বুলি কোৱা হয়।
পোৱা হয়, হয়- হয়, ব্ৰাহ্মী শাকটো খুব ভাল হয়- হয়। হয়, ব্ৰাহ্মী শাকটো সৰু ল'ৰা ছোৱালীক খোৱাব পাৰিলে হে, হয়- হয়- হয়।
হয়- হয়।
আৰু সৈটো গুণ থাকে, অ', যিহেতু বচ টোটো আমাৰ সেই কাৰণে আমাৰ চকুৰ কাৰণেও ভাল বুলি
অ'।
আৰু-আৰু আমি কচু খাব পাৰো যিটো আমাৰ থলুৱা খাদ্য।
হয় হয়- হয়, আচলতে আপোনাৰ পৰা বহু নজনা কথা জানিবও পাৰি লো বাৰু, হয়- হয় আৰু আগলে ফোন কৰিম বাৰু, ঠিক আছে এতিয়া।
দিয়ক ধন্যবাদ।
হয়।